অ হয় শুনি আছোঁ।
হয় ভালনে তোমাৰ?
তুমি শুনি আছা? অ মই শুনিছো।
হয় হয় শুনা হয় শুনা পাইছো। ভালনে তোমাৰ?
অ ভালেই। তোমাৰ ভাল?
আছো আছো ভালেই। কি কৰিছা?
হয়। এই আছিলো ৰবা মানে আমাৰ ইয়াত এতিয়া বৰষুণ আহিছে তাৰ বাবে মানে অলপ নেটৱৰ্কতটো সমস্যা হৈছে নেকি?
অ অলপমান মানে ধৰা তোমাৰ মাতটো মানে ৰখি ৰখি আহি আছে হ'ব বাৰু, একো নাই। শুনা পাই আছো। হয়।
উম।
তাকে মানে আজি মই অলপ মানে ফুৰিবলৈ ওলাই গৈছিলোঁ। তাকে ভাবিলো আজি মানে মোৰ উ মানে মনত মনত এটা বিষয় আহি আছে ভাবিলো তোমাৰ লগত কথা পাতো নেকি সেই বিষয়টোৰ বিষয়ে। বিষয়টো হ'ল তোমাৰ আমাৰ অসমৰ মানে হয় জন তোমাৰ আমাৰ অসমৰ পৰ্যটন বিভাগ। ভাবি আছিলো এই বিষয়টোৰ ওপৰত অলপ আলোচনা কৰো নেকি।
হয় হয় খুব সুন্দৰ ধুনীয়া তুমি বিষয় এটা বাছি লৈছা তোমাৰ অসমৰ পৰ্যটন বিভাগ। টো মানে আগতকৈটো মই ভাবো বহুখিনিয়ে উন্নতি হৈছে। গতিকে আমি আলোচনা কৰো আজি।
হয় হয় নিশ্চয় মানে যিহেতু ধৰা অসম আমাৰ পৰ্যটনৰ ক্ষেত্ৰত মানে অতীতৰ পৰাই আগবঢ়া দেশ হৈ দিয়াচোন, দেশ-বিদেশৰ পৰা বিভিন্ন ধৰণৰ মানুহে আমাৰ অসমলৈ এ পৰিবজক হৈ পিনে আহে, ভ্ৰমণ কৰিবলৈ আহে বিভিন্ন ধৰণৰ অসমৰ এ ঐতিহাসিকমূলক স্থান বিলাক, পৰ্যতন কৰিবলৈ আহে, চাবলৈ আহে, আৰু তাৰ যাৰ যাৰ পৰা মানে তেওঁলোকে যথেষ্ট পৰিমণৰ জ্ঞানো আহৰণ কৰে, আমাৰ অসমৰ সাহিত্য সংস্কৃতিৰ বিষয়ে তেওঁলোকে জানে বা শিকিবলৈ পায়, তাৰ লগতে আমাৰ মানে অসমৰ যথেষ্ট খিনি মানে এ ঐতিহাসিকমূলক পৰ্যটনস্থলী আছে নহয় নে? তাৰ ভিতৰত কিছুমান মানে আ তুমি তাৰে কিছুমান এনে উদাহৰণ দিব পাৰিবা এনে পৰ্যটনস্থলীত?
হয়', হয়',। নিশ্চয়, আমাৰ এতিয়া প্ৰথম ঐতিহাসিক পৰ্যটনস্থলী বুলি যদি আমি মই কবলৈ যাও, মই কব বিচাৰিম আমাৰ কামাখ্যা মন্দিৰৰ কথা কিয়নো পোনপ্ৰথমে আমাৰ মানে যিহেতু আমাৰ গুৱাহাটী মহানগৰীতেও নিলাচল পাহাৰত অৱস্থিত এই কামাখ্যা মন্দিৰলৈ মানে বিদেশী দেশী-বিদেশী পৰ্যটক সকলে আহি কামাখ্যা মন্দিৰত লৈ মানে সেৱা আগবঢ়ায়। তাতে মানে দৰ্শন কৰি লৈ তেওঁলোকে তাৰ পাছত মানে আন -আন ঠাইসমূহ দৰ্শন কৰে। তুমি কি ভাবা?
হয় একেবাৰে সঁচা কথা দে। মানে কামাখ্যা মন্দিৰটো তোমাৰ আমাৰ গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত আৰু যাৰ ফলত মানে তোমাৰ এ যথেষ্ট খিনি পৰ্যটক, আহিলে প্ৰথমতে আমাৰ কামাখ্যা দেৱীৰ মন্দিৰটোৱে ভ্ৰমণ কৰে। আৰু কামাখ্যা মন্দিৰতো এটা মানে শক্তিশালী শক্তিপীঠ হয়। এ আমাৰ কামা মাখ্যা মাৰ আশীৰ্বাদ লাভ কৰিবলৈ তোমাৰ যথেষ্ট পৰি ভ্ৰমণ কৰিবলৈ দেশ বিদেশ ৰ পৰা মানুহ আহে, লগতে তোমাৰ আমি এ মানে বৰ্তমান বাতৰিত পায়ে আছো, যে বিভিন্ন ধৰণৰ তোমাৰ ধৰা এই বলিউডৰ অভিনেতা, অভিনেত্ৰী হওক তেওঁলোকে ভ্ৰমণ কৰিবলৈ আহে। লগতে মানে এ ভ -ভ্ৰমণ কৰোতে মাৰ আৰ্শীৰ্বাদ লবলৈ আহে। আৰু মানে সেই মন্দিৰটো এনেকুৱা এটা পৰ্যটনস্থলী যত মানে গ'লে তোমাৰ আমাৰ মন এ একেবাৰে শান্ত হৈ যায়। মন একেবাৰে ভাল লাগি যায়, মানে এনেকুৱা লাগি যেন তাৰ পৰা এ উভতি নাহো, তাতে থাকো, মানে এনেক কোৱা ধৰণৰ এটা মানে ধৰা তোমাৰ তাতে কি বুলি কয় আৰু শক্তি আছে, যিটো মানে আমাক আ, আমাৰ একদম মনটো ভাল লগাই দিয়ে নহয় নে?
হয়', হয়', একেবাৰে ঠিক কথা কৈছা, মানে মই এতিয়া এই অম্বুবাচীৰ সময়তে গৈছিল আহ মানে এইবছৰ বাৰু যোৱা নহল, তাৰ আগৰ বছৰ গৈছিলো। আৰু প্ৰায় মই তাৰ কেইদিনমান আগতো গৈছিলো মানে খুব মানে এক বিশেষ শক্তি আৰু তাৰ ওচৰতে বগলামুখী আছে এ তাত তেও মই গৈছিলো শক্তিপীঠ, এ গতিকে তাতেও মানে এক বেলেগ মানে শক্তিযা সঞ্চাৰিত হয় তাতে। আৰু ই অতীজৰে পৰা আজি লৈকে মানে এ ইমান খিনি মানে আহ অনাগত এই ইমান দিনত, ইমানবোৰ পৰ্যটক আহিছে, দেশী-বিদেশী পৰ্য আৰু এনেকুৱা নহয় যে এব তেওঁলোক এবাৰ আহি অহা নাই, প্ৰত্যেক বছৰে অম্বুবাচিত তুমি দেখিবা দেশী, বিদেশী পৰ্যটকৰ লগতে এই যিসমূহ মানে তন্ত্ৰ সাধনা কৰা বা বাবা সমূহ তেওঁলোকো মানে আহি ইয়াতে মানে এ মানে যে এক বিশেষ শ পি থকা বুলি তেওঁলোকে মত পোষণ কৰে সেই গতিকে মানে আমাৰ এই কামা শিক্ষা মন্দিৰ মানে উম এক আহ মানে সকলো পৰ্যটন তুমি যিহেতু পৰ্যটনৰ কথা কৈছা পৰ্যটন বিভাগৰ মানে এক অনন্য মই নিদৰ্শন বুলি কম মানে।
হয়, একেবাৰে সঁচা কথা দেই। মানে এই অম্বুবাচীৰ কথা কওঁতে তোমাৰ মোৰ মনত পৰিলে অম্বুবাচীৰ সময়ত এ যথেষ্ট পৰিমাণে তুমি যে কলা সাধু, সন্যাসী বিলাক আহে। আ আৰু সেই দৃশ্যটো কিন্তু চাবলৈ মনোমোহা একেবাৰে এ সেই সময়ত তোমাৰ তাতে যেতিয়া যাবা তুমি কেৱল সেই এ দৰ্শন কৰিব আহা সাধু সন্ন্যাসী হওক বাবা হওক তেওঁলোককে বেছিভাগ দেখা পাবা। তেওঁলোকে নিজৰ মানে ভক্তি প্ৰদৰ্শনৰ বাবে তাতে মন্দিৰত আহে আৰু যেতিয়ালৈকে মানে এ মাৰ মানে মাক তেওঁলোকে দৰ্শন কৰিবলে নাপায় তেতিয়ালৈকে মানে সেই মন্দিৰৰ পৰা তেওঁলোকে গুচি নযায়, সেই মন্দিৰতে থাকে যে তিয়া তেওঁলোকে তেওঁলো যেতিয়া তেওঁলোকে মাৰ দৰ্শন হয়। তাৰে পিছতহে তেওঁ তেওঁলোকে মানে আকৌ প্ৰস্থান কৰে নিজৰ নিজৰ স্থানলৈ। আৰু তাৰ ভিতৰত তুমি যিহেতু এ কামাখ্যা মন্দিৰৰ কথা ক'লা তাৰ ভিতৰত মোৰ আৰু এটা মানে ভাল পৰ্যটনস্থলীৰ কথা মনত পৰিছে সেইটো হৈছে আমাৰ শিৱসাগৰ জিলা শিৱসাগৰত শিৱসাগৰ জিলা কওঁতে আমাৰ যেতিয়া আহোম স্বৰ্গদেউসকলৰ কথা মনত পৰে তেওঁলোকে যেতিয়া শিৱসাগৰত স্থাপন কৰা বিভিন্ন ধৰণৰ তলাতল ঘৰ হওঁক, ৰং ঘৰ হওক, কাৰেন কাৰেং ঘৰ হওক এই সকলোবোৰত যে তিয়া মানে নিজৰ নিজৰ এ বিহু উৎসৱৰ সময়ত যথেষ্ট পৰিমানে তেওঁলোকে এ মনোৰঞ্জনৰ কাৰণে খেল ধেমালি অনুষ্ঠি- ত কৰিছিলে আৰু এ তেওঁলোকে মানে এই তাৰে খেল ধেমালি- ভিতৰত কিছুমান হ'ল এ তোমাৰ এই কুকুৰা যুঁজ, ম'হ যুঁজ হওক আৰু বিভিন্ন ধৰণৰ খেল ধেমালি তেওঁলোকে আয়োজিত কৰিছিলে আৰু আহোম ৰজাসকলে তোমাৰ এই তলাতল ঘৰত অ মানে ওত ত ওত ওপৰত বহি পিনে তাৰ পৰা মানে তেওঁলোকে এই খেল ধেমালিবোৰ উপভোগ কৰিছিলে। বিহুৰ সময়ত তোমাৰ এই শিৱসাগৰলৈ গৈ যথে-
উম উ ৰংঘৰৰ বাকৰিত
ভ্ৰমণ কৰিবলৈ হয় হয় ৰংঘৰৰ বা- কৰিতো তোমাৰ বিহু নৃত্যৰ প্ৰদৰ্শন হৈছে হয় মানে তাৰে দৃশ্যবোৰ মানে অতিকৈ মনোমোহা নহয় নে?
হয় হয় একেবাৰে মানে আমাৰ এই ঐতিহাসিক ঠাই শিৱসাগৰখন মানে আমাৰ ধৰা যি মই এবাৰ গৈছিলো বাৰু যাওঁতে তাতে দেখিলো প্ৰায় জয়সাগৰ পুখুৰী জয়দৌল শিৱদৌল আদিৰ পৰা আৰম্ভ কৰি যি জেৰেঙা পথাৰ সতী জয়ম তী মানে এই শাস্তি দিয়া ঠাই জেৰেঙা পথাৰ আদি কৰি মানে আমাৰ এই সকলো ঠাইসমূহ মানে ঐতিহাসিক ঠাইসমূহ আমাৰ বাবে এক গৌৰৱৰ মানে বিষয় আৰু মই জনামতে আৰু কেইদিনমান আগতেই আমাৰ শেহতীয়া ভাৱে আমাৰ মানে ইউনেস্কই ৱল্ড হেৰিটেজ চাইট বুলি ঘোষণা কৰিছে। যি আমাৰ বাবে এক অতি গৌৰৱৰ বিষয় কি কোৱা তুমি?
হয় একেবাৰে সঁচা কথা কাৰণ এ তোমাৰ এ যিটো ৱল্ড হেৰিটেজ বুলি যিটো ঘোষণা কৰিছে। সেইটো নিশ্চয় মানে একেবাৰে ভাল তেওঁলোকে পদক্ষেপ এটাই লৈছে কাৰণ এ চাবা শিৱসাগৰৰ যিবিলাক তোমাৰ ঐতিহ্যবোৰ আছে। সেইবোৰ তোমাৰ এতিয়া নহয় বহুত আগৰ মানে বহুত বছৰ আগৰ বা এ যুগৰ হয় হয় শ শ বছ পুৰণিকাল আহোম স্বৰ্গদেউসকলে যেতিয়া বনাইছিল, আজিকালি সময়ত যে যেতিয়া তোমাৰ এনে আমি যেনেকে পকী ঘৰ বনাও, এই পকী ঘৰ তোমাৰ ধৰা দুইবছৰ পিছত তিনি বছৰৰ পিছত আকৌ ৰং কৰিবলগীয়া হয় আকৌ মানে মেৰামতি কৰিবলগীয়া হয় কিন্তু তোমাৰ সেই শ শ বছৰ আগত যিবিলাক বনাইছিলে আহোম স্বৰ্গদেউসকলে সেইবোৰ আজিও তোমাৰ মেৰামতি কৰিবলগীয়া হোৱা নাই তুমি ভাবাচোন। তেওঁলোকে মানে আগ আগতে আগত সেই শ শ বছৰ আগতে আমাৰ এ দেশখন কিমান উন্নত মানৰ আছিলে। কিমান আগলৈকে তেওঁলোকে চিন্তা কৰিছিলে নহয় নে?
তাকেইতো তেতিয়া মানে এইটো আজি দিনৰ নিচিনা একো আধুনিক প্ৰযুক্তিবিদ্যা নথকাৰ সত্বেও মানে তেওঁলোকে মই মানে বুৰঞ্জীত পঢ়া মতে এই আল ৰৈকিবোৰ এইবোৰ মানে কণী, বৰা চাউল এনেকুৱা ধৰণৰ জাতীয় কিবা বা সামগ্ৰীৰে মানে তেওঁলোকে আহ সেই মানে ই -ইটাবোৰ গাঁঠিছিলে বা আঠাৰ নিচিনা পদাৰ্থ সৃষ্টি কৰি তেওঁলোকে সেই মানে এ পকী দে -দেৱালবোৰ মানে নিৰ্মাণ কৰিছিল। তুমি নিশ্চয়
হয়, হয় হয় নিশ্চয় পঢ়িছিলো কিতাপতে পঢ়িছিলো। মানে সেইবোৰ যথেষ্ট উন্নত মানৰ আছিল দিয়া, তাৰ ভিতৰত আৰু এ টা পৰ্যটনস্থলী হৈছে তোমাৰ এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। তোমক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চাবলৈতো আমি জানোৱে দেশ বিদেশৰ পৰা যথেষ্ট পৰি পৰিমাণৰ মানে পৰ্যটক আহে আৰু কাজিৰঙা ৰা ট্ৰীয় উদ্যান বিশেষকৈ তোমাৰ আমাৰ এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত। এশিঙীয়া গড় তাতে তোমাৰ আমি দেখা পাও বা ৰয়েল বেংগল টাই টাইগাৰাৰ বিভিন্ন ধৰণৰ জীৱ - জন্তু, পশু - পক্ষী আমি দেখিবলৈ পাওঁ। অ বিশেষকৈ মানে এই এ শিঙীয়া গড় এ বিখ্যাত বিশ্ববিখ্যাত, যাৰ ফলত তোমাৰ অ কল আমাৰ দেশৰ ভিতৰৰে নহয় বিদেশৰ পৰাও আহ ফৰেইনাৰ্চ বিলাকো তোমাৰ এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিবলৈ আহে। আৰ ভ্ৰমণ কৰি তেওঁলোকে মানে যথেষ্টখিনি জ্ঞানো লাভ কৰে বা তেওঁলোকে মনোৰঞ্জনো কৰে কৰে।
হয় হয়। ঠিকে ঠিকে মানে কাজিৰঙাত মই এবাৰ নিজেই সাক্ষাৎ গৈছিলো এবাৰেই গৈছিলো বাৰু। যাওঁতে মানে দেখিলো মানে তাত বহুতো দেশী - বিদেশী পৰ্যটকে আহি মানে তাতে ভিৰ কৰি আছিলে। তেওঁলোকৰ মুখত মানে কেৱল এটাই মানে এই এশিঙীয়া গড় চোৱাৰ মানে যি মানে তেওঁলোকৰ ইচ্ছা, সেইটো দেখি মানে মোৰ খুব নিজ নিজৰে ভাল লাগি গল এটা গৌৰৱ অনুভৱ হৈছিল মানে।
হয় সঁচা কথা মানে যেতিয়া ধৰা আমাৰ নিজৰ দেশলৈ বাহিৰৰ পৰা মানুহ আহিব আমাৰ দেশৰ ঐতিহ্যবোৰ চাবলৈ চাবৰ কাৰণে তে তিয়া আমি নিজে গৌৰৱান্বিত হমেই ন কাৰণ এইখন আমাৰ দেশ, আমি থকা দেশত যেতিয়া বাহিৰৰ পৰা মানুহ আহিব, বাহিৰৰ পৰা চাবলৈ আহিব যে আমাৰ দেশখন কিমান ধুনীয়া বা কিমান ঐতিহ্যপূৰ্ণ, এ যি যাক চাবৰ কাৰণে বাহিৰৰ পৰা দেশ - বিদেশৰ পৰা মানুহ আহে। এ আৰু প্ৰতি অকল মানে এবছৰৰ এটা বছৰৰ কথা নহয় এইটো প্ৰতি বছৰে তোমাৰ চাবা আমাৰ পৰ্যটন বিভাগত যথেচ ট পৰিমাণৰ পৰ্যটনৰ তোমাৰ লাইন লাগি থাকে নহয় নে?
হয় হয়। একেবাৰে ঠিক কথাই কৈছে গতিকে আমাৰ পৰ্যটন বিভাগটো মই ভাবো অসমৰ এই যি পৰ্যটন বিভাগ মই ভাবো আগতকৈ বহুখিনি উন্নতি সাধন হৈছে আৰু মানে ইয়াৰ প্ৰধান কাৰণ আমাৰ নিজ অসমখনেই, অসমখনত মানে তেনেকুৱা তুমি কলা আমি আলচনা অহা ধৰণে এতিয়া শিৱসাগৰে কৈছা তুমি সেই কাজিৰঙাৰ কথা ক'লা, কামাখ্যা মন্দিৰৰ কথা কলা, ইমানসমূহ ঐতিহাসিক ঐতিহ্যপূৰ্ণ মানে আমাৰ আ বিশ্ববিখ্যাত মানে কীৰ্ত্তিস্তম্ভ বা আ ঠাইসমূহ ইয়াতে আছে যি মানে আমাৰ অসম খনৰ লোকসকলক মানে গৌৰৱান্বিত কৰিছে হয়নে?
হয় একেবাৰে সঁচা কথা দেই বাৰু। আজি তোমাৰ লগৰ এই বিষয়টোৰ ওপৰত কথা পাতি যথেষ্টখিনি ভাল লাগিল দেই।
হয় হয় মোৰো ভাল লাগিলে। ঠিক আছে, উম ঠিক আছে ধন্যবাদ।
হয়।